উম, ক এনেই শুই আছো।
খবৰ খাতি ভাল?
খবৰ খাতি আছোঁ আৰু যেনে তেনে নুমৰি জীয়াই
অ', তাকে।
উম, তই কি কৰিছ?
মই এনেই শুই আছো আজি পৰিলো বেয়া দুখ পালো
অ' বেছিকৈ
দুখ পোৱা নাই আচাৰ খাইছে মানে গাটোত
অ', কেনেকে দুকপালি অ কেনেকে পৰিলি?
দু মাই গৈ ইয়াৰ বৰষুণৰ? বৰষুণৰ দৃশ্য চাই চাই সিহঁতৰ ঘৰৰ গোটেই মানুহ বহি আছিলে। আগফালে বাৰান্দাখনত মই গলো অকমান চাৰ্কাজ দেখাই দিলো। উম, উম গম পাইছে নাই?
অ',
এই তেনেকুৱা কথা আৰু লাগে লাগে। মনোৰঞ্জজনটো মেইন আচল বস্তু এইটো
আচল বস্তু। উম, তাৰপা খবৰ খাতি ভালেই হা?
খবৰ-খাতি ভালে, বৰষুণ দিছে নে নাই?
বৰষুণ নাই দিয়া আজি ৰাতিলৈহে দিব যেন পাইছোঁ। আজি দিনত দিয়া নাই বাৰু।
অহ। তাকেহে, আমাৰ এইফালেতো আজি গোটেই দিনটো দি আছে, এৰাই নাই।
আজি গোটেই দিনটো দিছে, পাঁচ দিন ৰ'দ দিলে বহুত ৰ'দ আজি আকৌ বহুত ঠাণ্ডা আজি ৰাতি কাপোৰ লৈ শুইছো মই, দুখন ফেনো লাগি আছে যে কাপোৰ এখনো লৈ লৈছোঁ। মানে কাপোৰ মানে তোৰ আনিবলৈ এলাহ লাগিলে। মই যিখন বিছনা চাদৰ ওপৰত শুই আছিলোঁ, যিখন বিছনা চাদৰ ওপৰত শুই আছিলোঁ। সেইখনতে
সেইখনকে লৈ ল'লি মানে?
অ', সেইখনৰ তলত সোমাই দিলো উঠি পেলাই। এই মানে তোৰ তলৰ এ উঠি গ'লে। এ কাপোৰ আনিবলে এলাহ লাগিলে। মানে তোৰ ভৰাই দিলো কিছুমান কাপোৰ বেগত মানে। মইনো কি জানো এই গৰমত যে ঠাণ্ডা লাগিব তেনেকে।
তাকেইতো, অ', এতিয়া মানে কিছুমান বস্তু ভৰাই আছ মানে লাহে লাহে?
অ', এখন এখন মূৰ ফালৰ পৰা লাগে এখন ভৰি ফালৰ পৰা লাগে, ঠাণ্ডা কেলে নালাগিব বাৰু তাতে বৰষুণ দি থাকিলে।
অ'।
এখন মুৰৰ ফালৰ লাগে এখন ভৰি ফালৰ পৰা লাগে, আৰু দুইখন একেবাৰে ফুল মানে সম্পূৰ্ণকে দি থৈ দিওঁ তিন নম্বৰত।
অ', তিনি নম্বৰত দি থোৱা যায়।
এ ভৰ ভৰাই থাকে একদম ভৰ ভয়াই থাকে। মানে আঠুৱা নতৰিলেও হয়, ম'হ-চ'হ যদি আহি যদি এই জেগাটো সোমাই দিয়ে মোৰ বি চনা ওপৰৰ জেগা ডোখৰত, ম'হ উৰি গৈ খুন্দা মাৰি দিয়ে। গ'ম পাৱ নে নাই, বতাহে উৰাই লৈ গুচি যায় ম'হ।
ম'হও ক'ৰবাত পৰিব গৈ নেকি?
ম'হৰ মানে তোৰ অৱস্থা বেয়া হৈ গৈছে
অ', অ'।
সিদিনা গোটেই মানে মই দুদিন নাছিলো, মোৰ ইয়াত।
অ'।
তাৰপিছত তোৰ হেৰি এইটো কি বুলি কয় গোটেই মানে ভিতৰত লাইট এটা জ্বলি লাগিলে গোটেই ঢেৰ ম'হ মানে। ত' গোটেই ম'হ হৈ আছে মানে সোমাব নোৱাৰি গোটেই নাকে মুখে সোমাইছে কি কৰো এই সোপা, গোটেই লাইট সোপা বন্ধ কৰিলো, কৰি পেলাই তোৰ এই মোৰ যে বাথৰুমটো লাইটো।
অ'।
সেইটো-স-সেটো জ্বলাই দিলোঁ সেইটো জ্বলাই দিয়াৰ পিছতটো তালৈ গোটেই ম'হ খিনি গুচি গ'ল নহয়। এ তালৈ গোটেই ম'হ খিনি গুচি যোৱাৰ লগে লগে এই এক এক এক পেকেট ত' এই ম'হ মৰা ধূপটো যে, ম'হ মৰা ধূপটো যে এক পেকেট ম'হ মৰা ধূপ জ্বলাই দিলো দৰজাখন মাৰি লৈ। গোটেই কোলা হৈ গ'ল। তলখন মোৰ হপায়? অ'! গোটেই তল, কোলা হৈ গ'ল, তলখন। দছডাল লাগেনে, একেলগতে দছডালে জ্বলাই দিছোঁ, মুঠাকে। আলু এটাত ভৰাই ডাঙৰ আলু এটাত ভৰাই, এক মুঠা জ্বলাই দিলোঁ।
অ'!
গোটেই ধোঁৱা-কোঁৱা হৈ, দৰ্জা খুলি দিছোঁ, ধোঁৱাই ওলাইছে গোটেই। মানে ম'হ, বৰ বেলেগকে মাৰিলোঁ মানে, ম'হ।
হোঁ!
অ'!
তাৰপিছত এই, এইটো কি বুলি কয়, ভাত-পানী, খোৱা-বোৱা হ'ল নাই? সেই, এইবিলাক। তাকে, একেবাৰে চক্ৰৰ ভিতৰত, বৰাই মৰা দি, মাৰিলোঁ আৰু।
হোঁ! হোঁ-হোঁ! অ' তাকেতো। তাকে আজি, সেৰি কৰিলোঁ।
উপায় নাই আৰু কি কৰিবি।
উম! তিন, চাৰে বাৰটামান বজাত ভাত খালোঁ ভাতৰ আজি, একো নাই বিশেষ, ৰঙালাও ভাজি। তাৰপৰা, তাতে আলু কাটি দিলে। দিনটোত এ, এসাঁজেই খাওঁ। মানে, উঠোতে দেৰি হৈ যে। এ, আগৰ পৰা এসাঁজে অ'! বেছিকে নালাগে।
মানে, দিনটোত দুসাঁজ আৰু দিনত এসাঁজ, ৰাতি এসাঁজ। হা? হয় নে নহয়? দিনত এসাঁজ খোৱা হয়, ৰাতি এসাঁজ খোৱা হয়। তাৰপিছত আৰু আগতে, যেনিবা তিনি সাঁজেই খোৱা হয়।
তেনেকুৱা কথাটো আৰু। এ, তাকেহে! এ, মইয়ো আজিকালি, খাবলে এৰিলোৱ দুসাঁজ। গম পাইছে নাই? এই কি, তিনি সাঁজটো খাবলৈ, মইয়ো এৰিলো আজিকালি। এই, তিনি সাঁজ
সেই তেনেকে খাওঁ। তিনি সাঁজ নেখাওঁ মানে, দুসাঁজেই খাওঁ। উম, হয়, হয়।
অ'! মই, কেতিয়াবা, এনেকুৱা হয়, ধৰি লও, কালি ৰাতি যেনিবা মই, নটামান বজাত ভাত খালোঁ। তাৰপিছত, আজিতো দিনটো একোৱে নেপালোঁ যেনিবা। কেতিয়াবাতো, গোটেই দিনটো নোখোৱাকৈ থাকোঁ। আজি, গোটেই দিনটো নেখালোঁৱেই যেনিবা। তাৰপিছত আকৌ, পিছদিনা খুৱালে, আজি ৰাতিলে খুৱালে-খুৱালে যেনিবা, ৰাতি বাৰটা বাজি গ'লগে। এদিন নোখোৱাকে থাকোঁগে মই। অ'! মই, মই দুদিনত এসাঁজ খাওঁ। গম পাওঁ নাই? মোৰ তেনেকুৱাই হয়, হয়। দুদিনত এসাঁজ খাই পেলাই, শুই থকাৰ নিচিনা হয়। বাকী সেৰি, এইটো কি বুলি কয়? আমাৰ এইফালে আজি, গোটেই দিনটো বৰষুণ দিছে। পানী আহিছে নে নাই সেইফালে? পানী আহিছেনে, মাছ উলাইছেনে? নাই ওলোৱানি? শুনিছানে? হেল্ল'! শুনিছা নাই? শুনিছানে নাই? শুনি আছানে?